হেল্ল',
অ' কোৱা?
কি খবৰ?
খবৰ ভাল তোমাৰ কেনেকোৱা? অহ, এনেই আছো ভাত চা খাই কিনে আৰু বহি আছো উম, আজিতো মই শুইছো ন অহ, ৰাতি তোমাৰ দালি আৰু ভজি, আৰু ৰুটি খাই বনাইছিলো অ' ভাত বনোৱা নাই।
অ' ঠিকে আছে ৰাতি ভাত নাখালে ভাল।
অ' তুমি কি খালে?
মই পনীৰ খাইছো আৰু ৰুটি খাইছো। দুটা ৰুটি খাইছো অলপ পনীৰ খাইছো। উ
আ' বঢ়িযা-বঢ়িযা,
অ' ইমান পনীৰ মোক ভাল নালাগে কিন্তু খাই দিছো আৰু।
অ' গম পাইছো গম পাইছো।
অ',
বাকী-বাকী খবৰ বিলাক ভাল?
অ', ঠিকেই আৰু। ঘূৰি ফুৰি আছো। ভালছে। এতিয়া বন্ধ দিছে যে কলেজ।
এইটো নিজৰ মাজত তুমি ঘূৰি ঘূৰি-ঘূৰি আছা। কত তুমি টাইম পাইছা নেকি ইমান যাম? বাপৰে-বাপ কেনেকে ওলাইছা হে তুমি? তুমি কি এইফালেদি মালি
আমাৰ মালিগাঁও ফালেদি যোৱা নাই।
অ', নে হাইৱেদি যোৱা অ' এইটো-এইটো কাৰণে, তুমি যাম পোৱা।
অ' হাইৱেডিতো ঘূৰি যাব পাৰে ন যদি মই এনেকে ঘুৰি যাও। এইটো খানাপাৰা এইবোৰ হয় তেতিয়াতো মই হেৰি ডাইৰেক্ট এই হেৰি গণেশগুৰি ফ্লাইওভাৰ তলেদি ওলাও মই। ত চিটি পাই যা ইয়াতে হাইৱে স গলেও চিটি পাই যাওঁ। কিন্তু অলপ দূৰ হয়। সাত আঠ কিলোমিটাৰ বেছি হয় অ'। সিট মাজৰ পৰা গ'লেতটো সোনকালে গৈ পাও কিন্তু হাইৱেদি গ'লে বেছি বেছি যি সময় লাগে কিন্তু সেইটোয়ে যে চিটিৰ মাজৰদি গ'লে জামত ফাঁচি থাকিম। টো এনি অ' টাইম এ
তাতে বেছি যাব ইয়াতে চিটি মাজত থাকিলে ইয়াতে দিন তিন চাৰি ঘণ্টা বেছিয়ে তোমাৰ যাব। মই এইটো কাৰণে সুধি আছো, বোলো এইফালে অ'। কি আছে স তুমি ইফালেদি গৈ আছা তেতিয়াহ'লে ঠিকে আছে মই সেইটোও ভাবি আছো অম্বুবাচী মেলা চলি আছে ক'ত গৈছে।
অ' তুমি গৈছা অম্বুবাচী মেলা চাব?
চাবো যোৱা নাই, মই এনেই তোমাৰ কামাখ্যা ষ্টেচন এ লগে গৈছিলো। গধূলি তাতে বহুত কিবা ওলাইছে ন
অ' অ' কামাখ্যা ষ্টেচনটো এতিয়া পুৰা ফূল হ'ব চাগে ভৰ্তি ন?
পুৰা ভৰ্তি এয়া অ' পুৰা ভৰ্তি, তাতে এইটো কি বুলি কয় এই বাহিৰৰ পৰা মানুহ বিলাক আহিছে ন। এইবিলাকৰ অ' স ৰ ৰখিব খোৱাৰ কাৰণে এইবিলাক বনাইছে আৰু তাত তে বাপাৰেৰে বাপ কি কি ব বস্ত আনিছে। নতুন মল এই তোমাৰ এইটো ফেষ্টিভেলৰ নিচি থাক ন এই যে কিবা কিবি সৰু সুৰা বস্তু বিলাক যে থাকে ন। কাপোৰ কিবা
অ' এইবোৰ এইবোৰ অ' কাপোৰ দোকান, খেলনা, খোৱা বস্তু, অ' মেলা মানটো হেৰিয়ে হয় সেইটোয়ে হয় ন, মেলাটো কি মন্দিৰৰ ভিতৰত লাগে নে ৰাস্তা? তাত লাগে
নাই নাই, মন্দিৰৰ ভিতৰত এইটো বেলেগ হয় এইটো তাতে এইবিলাক নহয় বাহিৰত লাগে।
অ এনে য'ত আগৰ পৰা দোকান চোকান থাকে সেইটো
য'ত আগৰ দোকান থাকে তাতও লাগে আৰু বেছিভাগ তোমাৰ এইফালে লাগে তোমাৰ কি বুলি কয় এই কামাখ্যা ষ্টেচনতে লাগে
অ আচ্ছা কিন্তু কামাখ্যা ষ্টেচন মালিগাঁওত আছে আৰু সেইটো কামাখ্যা গেটত আছে কামাখ্যা ন অ ঠিকে আছে কিন্তু অ বহুতে বহুতে তেনেকুৱা ভাবে যে কামাখ্যা ষ্টেচন আৰু কামাখ্যা মন্দিৰ একে জেগাত কিন্তু বেলেগ হয় ন
অ বেলেগ হয় কিন্তু বেছি দূৰো নহয় ন তোমাৰ কিমান চাৰি কিলোমিটাৰ চাৰি কিলোমিটাৰ নহয় দুই টু পইন্ত ফাইভ ন টু পইন্ত চিক্স কিলোমিটাৰ
অ সেইটোয়ে আৰে যোন যোনে নতুন বাহিৰৰ পৰা আহে সিহঁতে মানে ঢকা খাই যায় যে ভাবে যে কামাখ্যা আহ হেৰি গেটে কামাখ্যা মানে হেৰি হয় ষ্টচন হয় অ বাচ যোনে অহা যোৱা কৰে এনে উবেৰে উবেৰবোৰ মানে বুক কৰিবলেটো এনেও লকেচনতে নমাই কিন্তু বাছতটো হেৰি ঢক ঢকা খাই যায় ন
অ বাছত গলেটো ঢকা খাই আৰু
হেটো অ কোৱা
এতিয়া মানে উবেৰটো যোন বিলাক আহিব কামাখ্যাৰ পৰা কামাখ্যা মন্দিৰ যাবৰ কাৰণে এতিয়াতো গাড়ীও নাযায় তাতে চব বন্ধ অকল অহ যোনবিলাক গাড়ী যাব এ চব ফ্লাই অভাৰ ওপৰে দি যাব তলত একো নাই তলত একো গাড়ী নাই
পুৰা ফুল হৈ যায় ন সেইকাৰণে ৰাস্তাত থাকিব লাগে মানুহ বা ইমান পইচাও নাথাকে তাকে চাগে চবৰে
অ অ সেইটো বহ অ অ এইটো এটা হয়
সেইটোৱে ত ভাবিছো যাম উম এদিন যাম কালি বা পৰশি যাম নেকি ভাবিছো অহ
ভাল লাগে।
উম এতিয়া চোৱা হেৰি এটা এ মুছলিমৰ হেৰি আহি আছে মহৰম। পৰশি পৰশি মহৰ পৰশি মহৰম হ'ব ষ্টাৰ্ট হ'ব। ত' সেইদিনাও হেৰি অ', মহৰম দিনা এনেকে বহুত মানুহ ওলাই কিবা তাজ লৈ যায় পুৰা ৰাস্তাই ৰাস্তাই ইয়াতেতো চাগে সেইটো লাকটকীয়া চাইডত হয় মানে মহৰম ভালকে মনাই। কিন্তু এইবাৰ কি হব নাজানো, এইবাৰ চোন আৰম্ভৱঠি আৰু মহাৰৱ একে লগগত পৰি গৈছে কিবা হয় চ সেইটো ৰাস্তাত মানে ঝুলুচ ওলাই যেনেকে এনেকে পুজাত যে ৰাস্তাত বহুত মানুহ বিলাক লৈ ঘূৰেই নত তেনেকুৱা মহৰমতো হয়। অহ। কিবা তাজ পা তাজিয়া এইবোৰ কয় সেইটো বনাই বহুত ডাঙৰকে, তাৰ পিছত সেইটো লৈ ঘুৰে ৰাস্তাই ৰাস্তা তেনেকুৱা, কিন্তু ইয়াতে নাই মই মই এবাৰ বিহাৰত আছিলো মানে মহৰম মানে পোৱা যে এইটো অ কুৰ্বানী ঈদৰ পিছ মানে কুৰ্বানী যে ঈদ হয় এটাতটো ঈদ উল ফিত্ৰ হয় আৰু এটা কুৰ্বানী ঈদ হয় ত কুৰ্বানী ঈদৰ পৰা তোমাৰ একমাহ দেৰ মাহ এৰি তোমাৰ মহৰম হয় ত' এইটোয়ে অ ত মই এবাৰ যেতিয়া বিহাৰত আছিলো তেতিয়া আহ মহৰম চাব গৈছিলো ত' হেৰি হয় তাতে তোমাৰ বহুত দিনৰ পৰা যেনেকে দূৰ্গা পুজাত যেনেকে পান্ডাল বনাই বহুত দিন আগৰ প কৰা ত' তেনেকে অ তেনেকে কিবা হেৰি এ বাছ এইবোৰ লৈ বহুত ডাঙগৰ হেৰি কিবা বনাই, সেইটো আমিতো ইয়াতে দূৰ্গা পুজাতটো কাণ্ডাল কৰে ন কিন্তু মহৰমত সেইটো ত জীয়া বুলি কয়। ত' সেইটো বনাই বহুত ডাঙগৰকে তাৰ পিছত সেইটো চাৰিটা পাঁচটা ল'ৰা আহ নিজৰ সেইটো কান্ধাত উঠাই লৈ ঘুৰে আৰু তাৰ পিছত তাৰ তাৰ লগত বহুত মানুহ চলে আৰু সেইবিলাক এই তালুৱাৰ বাজি এইবোৰ কৰে তাৰপিছত মানে সেইটোয়ে এইবোৰ চাৰ্গ চুৰ নিচিনাই অ কৰে আৰু তাৰ পিছত এটা জাগাত লৈ আহি জ্বলাই বা কিবা কৰে তেনেকুৱাই
অ', ভাল অ', ভালে লাগে, মৰম হব চাগে এইফালে কিন্তু মই নাজানো কোনফালে যি কৰিব। বাট কৰিব বুলি কৈছে
অ', সেইটো ফেঞ্চি ফালে হব বাত ইয়াতেতো মালিগাঁওলৈকেতো একো মানে জাগাই খালী নাইটো চাগে হেৰি যেয়া অ' সেইটোয়ে তাত তাতে লৈ যাব ফেঞ্চি পৰা তাতে গণেশ গুৰি কৰ'বাত লৈ যাব
অ এইফালে লৈ যাম
অ ব্ৰহ্মপুত্ৰত লাই গৈ ভেচন কৈ দিব
অ অ এইটো হয় অ এনেই ক কৰিব এইফালেতো জাগা নাই কেতিয়াবা ইমান মানু মানে এই তোমাৰ শান্তিপুৰৰ পৰা জালুকবাৰীৰ লগে।
অ' ভৰলো এইবোৰ, অ' সেইটোয়ে, তাৰপিছত মই সেইদিনা যেতিয়া মই এনে অ' ঘৰত আহি আছিলো, মই চাইছো যে এ দূৰ্গা পুজাৰ কাৰণে পাডাল বনাই আছে দূৰ্গা পুজা আহিলেচোন ন বেছি দিন‌‌ নাই।
বেছি দিন নাই আৰু। এতিয়া নে আছে তোমাৰ জুলাই পে ছেপটেম্বৰ লাষ্টত নে অক্টটোবৰত আছে
অ' সেইটোয়েই কিন্তু এইবোৰ অলপ সোনকালে হ'ব যোৱাবাৰে অক্টোবৰ মানে অক্টোবৰৰ এ দুই তিনি তাৰিখ বা এক দুই তাৰিখৰ পৰা আৰম্ভ হৈছিলে। ত এতিয়াতটো আৰু আগুৱ হব ন। তাৰিখটো আগুৱাব। চাগে, হ'ব পাৰি ছেপ্তেম্বৰ লাষ্টত দূৰ্গা পুজা হ'ব। ত' সেইকাৰণে এতিয়াতো জোন সেকে হ'ল ন। জুলাই আগষ্ট উম। দুই তিনি মাহটো লাগে, বনাবৰ কাৰণে ইমান ডাঙৰ ডাঙৰ পানডাল বনাই, তো সেইটো কাৰণে ত দু দুই তিনি মাহ বনাই আগত যেতিয়া ৰেচ কেমত মই সদায় গৈছিলো, তেতিয়া মানে বহুত চাৰি পাঁচ মাহ আগৰ পৰাই পাণ্ডাল বনোৱা আৰম্ভ কৰি এতিয়া, চাগে ৰেচ কেম্পুত বনোৱা আৰম্ভ কৰিছে। অ' বহুত ডাঙৰ পাডাল বনাই ন বহুত ধুনীয়া ধুনীয়া প্ৰত্য়েক বছৰ যে ইমান ধুনীয়া পাডাল বনাই।
অ' এই যে ডাঙৰ ডাঙৰ যে পণ্ডাল বনাই, সেইতে টাইম লয় দুই তিন মাহ বাট যে এইবিলাক যে সৰু বিলাক যে থাকে এইব মলে গলিৰ ভিতৰত এইবিলাক তোমাৰ দহ পোন্ধৰ দিন আগৰ ষ্টাৰ্ট কৰি দিলে বনাই দিয়ে যোনবিলাক ডাঙৰ ডাঙৰ আছে যোনবিলাক তুমি পাণ্ডুৰ যোন্ত ৰেষ্ট কেম্প অ' এইবিলাকতটো দুই তিনি মাহ আগাৰ পৰা ষ্টাৰ্ট কৰে এনেকে।
অ' সেইটোৱেইতো। সেইটোৱেই আগৰ পৰা বনাব লাগিব, নহলেতটো নহব। আৰু যে বাহিৰৰ পৰা ইমান চব পান্ডালত যে খানাবিলাক এইবোৰ লৈ বহে মইতো ইমান ভাল লাগে খাই, তাৰে চাওমিন, মম', এইবোৰ এগ ৰোল ইমান টেষ্টি বনাই, ইমান মানে মইতো মেলাত সেইবোৰ কাৰণেই যাওঁ সেইবোৰ খাবৰ কাৰণে, বিৰিয়ানী ইমান ভাল লাগে মেলাৰ। এই কি ক'ম চবৰে বেলেগ বেলেগ। টেষ্ট ন ভাল লাগে। সেইটোতো মানে যিমান দিন দুৰ্গা পূজা চলে সিমান দিনো ঘৰত খানা নবনাই। তাতে মেলাতে যায় খাই আহ।
একদম ভাল লাগে।
অ' ভাল লাগে, অ' কিনিমেই। দুইযোৰতো কাপোৰ মই কিনো, এটাতো মই মই জীন্চ আৰু এইবোৰ কিনো টপ আৰু এটা চালভাৰ কিনিব লাগে ত এদিনটো চালভাৰ পিন্ধি ওলাও। আৰু এদিন বা কিবা জন্চ টপ বা হেৰি ফ্ৰক কিবা এটা ড্ৰেছ পিন্ধি ওলাও আৰু ত দুই এদিন ওলাও মই, মোৰ অ'। মোৰ লগৰ কেইটা আছে সিহঁতৰ লগত, অ' ম মোৰ সৰুৰ পৰাই যি আছে ঠাইতৰ লগতে ওলাও আৰু।
অ' অ' অ' কি আছে এনেকেই হলে ভাল লাগে।
অ' সেইটোয়ে, ভাল লাগিব তাৰপিছত দিৱালী এইবোৰ দিৱালীটো মই এ যোৱাবাৰ মই কলেজ গৈছিলো দিৱালীত, তাৰ পিছত তাৰ পৰা মই এ এনে খানা খাব এটা ঔঝা বুলি এ মানে আছে তাতে গৈছিলো মাঞ্চুৰিয়ান খাইছো নুডলছ খাইছো ভাল লাগিছে।
ঠিক আছে। আৰু এতিয়া দুৰ্গা পূজাৰ পিছত ফেষ্টভেল য়ে ফেষ্টভেল লাগে।